অ বাইদেউ কি খবৰ।
আছো জানে তোমাৰ কি খবৰ
চলি আছে বাইদেউ ডিউটিত আছো এতিয়া
অ আজি মৰ্ণিং আছিল নেকি
অ মৰ্নং ডিউটিতত আছো এতিয়া।
বাবু মই ডিউটি যামহে ইভিনিং ডিউটি আছে
আহ অ বাবু ঠিকেই আছে বাইদেউ আহ আহ
উ
নাই নাই অলপ চলপ তাৰ মানে জ্বৰ উঠিলে তাক চাবা লগা হয় আজি স্কুলতো গ'লো মানে অলপ গাটো গৰম হৈ আছে ফিল তাৰ
অ
তাৰ পিছত অলপ চলপ ভয় ভয় লাগি যায় ৱাইফক তাতে ব়াই আহিলোঁ ৱাইফে আছিল আজি।
আহ ঠিকে আছে নহয়া কি কয় উম তাৰ যদি অকণমান গাঁ উঠে তেতিয়াই মানে ঔষধটো খুৱাই দিবা আগতে খ নহয় তেতিয়া মানে নহলে আ ম জ্বৰ বেছি হলে চিজ সেইকাৰণে ঔষধতটো খুৱাই দিবা লগে ৰাখ
কি কৰিলে।
বৌ ক'ত আছে ঘৰত নেকি।
অ ঘৰতে ব উম আৰু আৰু আজি আজিকালি এই কি চচিয়েল মিডিয়াত মানে চাই আছো মেডিচিন বিলাকৰ বোলে কিবা কিবি ওলাই আছে।
এ নাই চচিয়েল মিডিয়াত নহয় নহয় চচিয়েল মিডিয়াই, চব বস্তুৰে হেৰিটো নিদিয়েটো, মেডিচিনত কিবা ওলালেও সেইটো চাই নিদিয়ে সেইটো চাইনটিফিকেলী সেইটোত হেৰি পৰীক্ষা কৰা হল। পৰীক্ষা কৰা হোৱাৰ পিছতহে যদি কিবা ওলাই তেতিয়া ওলালেটো ডাইৰেক্ট সেইটো বস্তু বেনে কৰি দিব ঔষধ চৌষধ যোনটোত মানে ওলাই।
অ'। এতিয়া অলপ অলপ চলপ মানে সেইবিলাক যদি চাওঁ অলপ চলপ ভয় লাগি যায় চাই কেনে
মানে তোমাৰ কি এতিয়া তাৰ যিহেতু জ্বৰ বেছি হলে তাৰ চিজাৰ হয় ন? সেইকাৰনে কি বেলেগটো ওষধ খুৱাব নালাগে। বেলেগটো যিমান পাৰে ঘৰুৱা ঔষধ খুৱাই ঘৰুৱা মানে এ খোৱা বস্তুৰে যদি ভাল পায় সেইখিনি দিয়ে ন' ঔষধ বেছি খুৱাব নালাগে। কিন্তু তাৰ জ্বৰটো বহুত জ্বৰটো বেছি বাঢ়িব নিদিবা। জ্বৰ গুচি গল জুখিলে পোৱা তেতিয়াহ'লে লগালগ ঔৰতটো খুৱাই দিবা। ‌ উঠিব পাৰে ন। সেই ভয়টো থাকে কাৰণ যোৱাবাৰ ডক্তৰক সোধোতে ডক্তৰে কৈছিলে ন' যে তাৰ জ্বৰটো উঠিব নিদিবা জ্বৰটো উঠিলে তাৰ চিজাৰ আহে।
উম, হয় হয়।
পচিলে ন'? সেইটোৱে কথা কি খালা পিছে এতিয়া?
তেতিয়া মানে কিবা খালোঁ পেটিছ চটিছ, ‌ পেটিছ খালোঁ।
ৱা! পেটিছ, ব্ৰাত টাৰ, ব্ৰেড।
অ' এজনি বাইদেউ আছিল তেওঁ আনিব দিছ ছিল।
অ' ভাত খাবা পাৰিবা এতিয়া ঘৰত যাই?
ক'ত এতিয়া ভাত খাম বাইদেউ ইমান খাই কেনে তাৰপিছত আপুনিতো জা নে মই কিমান খাওঁ। অহ, ইমান বস্তু খুহ - ও বাইদেউ কি কথা কৈছে আপুনি, অ'। ময়ো তিনি চাৰি দিন হয় গল
বা বহুত দিন হৈ গ'ল দেখোন তোমাৰ। তিনি চাৰি দিন হৈ গ'ল।
মানে খোৱাৰ কথা কোৱা নাই,
অ মোৰ লগতো তুমি নাইট নকৰা তোমাৰ মোৰ লগত নাইট পৰিলেুমুমি চেঞ্জ লোৱা বেলেগ লগত
অ বাইদউ চৰি এটোৰ কাৰানে!
এ চাৰ সেইতাৰ কাৰণে এ হৈছে সেইদিনা মই ইমান ধুনীয়াকে ভাবিছিলো অ হেৰি আহিব ই আহিব আমি কিবা এটা খাম। এনেকা ঢকা দি দিছে লাষ্টত বেলেগ এজন আহি গৈছে।
এ ভগৱান এটোৰ কেনেছ, এইটোৰ কাৰণে চৰি বাইদেউ চৰি এইটোৰ কাৰণে কিবা এটা নাই নাই এইবাৰ এইবাৰ আপোনাৰ এই কি কয় যেতিয়া নাইট পৰিঢ়িব সেইদিন সেই নাই তটো মই লৈ ল'ম। বেলেগৰ নাই,
মোৰ নাইটটো একৈশ তাৰিখৰ পৰা আছে একৈশ, বাইশ, তেইশ।
একৈশ, বাইশ, তেইশ, কি বাৰ কি বাৰ!
বাৰ বাৰ হ'ব, কিবা হ'ব মই চাই দিম ৰবা এক চেকেণ্ড কৰিয় মইচৰ দি চ ক'ত আছে ক'ত ক'ত ক'ত ক'ত ক'ত ক'ত ক'ত ক'ত কেলেণ্ডাৰ কেলেণ্ডাৰ কেলেণ্ডাৰ অক অলপ ৰবা মই চাই আছো কাটিব নালাগে মই কেলেণ্ডাৰটো চাই লওঁ। টুৱেণ্টি ওৱান মোৰ আছে ছে সংডে মডে টিউজডে
চণ্ডে, মণ্ডে টুজডে অ'কে ঠিক আছে। হ'ব
চানগুে, মণ্ডে, কিয়! তিয়াছে
মানডে টউচডে মোৰ নিজৰ মানডে টউজডে মোৰ নিজৰ জোৰ নাইট আৰু অহ, চানডে টো এটা এক্সট্ৰাকে লৈ লম।
অহ, কাৰ- কাৰ বা আছে মান্দে টিউজডেটো ৱে জহান আহিলে ভাল আছ নে,
জহান মানে মুকতো এ আৰু এটা যে আছে তাৰ কি নাম তাক অহ তাৰ লগত দি দিছে জানে না।
মাটো শুনিব মোৰ মন নাযায় মই নামটো শুনিব বেয়া পাওঁ মই এনে সেইকাৰণে ভাল নাপাও কাম চাম নকৰে যে।
অহ - অহ গম পালো এই কথাটো ময়ো। মোকো কোনবা কৈছে এই কথাটো তাক।
মানডে টো যে চানডে মানডে- চানডে মানডে এ মজা -মজা। এ একদিনহে একদিন এই হেৰি কৰিব লাগিব একদিনতটো চেঞ্জ কৰি দিব লাগিব। কাবা এটা আমাৰ - আমাৰ কি আছে আজি যাৰ মৰ্ণিং ডিউটি আছে তোমাৰ লগত।
অহ
চান্দে মান্দে তাৰ আছে।
এই বাপৰে বাপ সি তো একদম মাষ্টাৰ চেফ দেখোন।
অহ চান্দে মান্দে কাৰ আছে। টিয়ুজদেটো খালি আমি বে পোৱাতো আছে।
অহ, দেয়ক- দেয়ক- দক
তাক কৈ চাব লাগিব অহ তাক বদলাই দিব লাগিব তাক বদলাই সেনেকে অহ কৰাব দিব লাগিব। দিব। তোমালোকৰ কিবা এ হি চেলাৰী বঢ়া কথা আছিল নহয় বাঢ়িল নেকি?
ঔম, বাইদেউ কি কম মানে অলৰেডি চব হোৱাই আছে অকল চিগ্নিচাৰ নকৰে প্ৰিন্ঞ্চিপালে।
অহ, টাইম লাগিব সেটো বস্তু হ'ব লাগ লাগিলে।
টাইম -টাইম মানে এতিয়া এই কি কয় তেওঁলোকৰে হাতত আছে। তেওঁলোকে যদি চহি মাৰি দিয়ে ৷ হৈ যাব এই এক দুই মাহতে এটো হ'ব মানে কামটো নহ'লে চহী নকৰিলে তো বিশ বছৰ চৰি নহব
উ হম হম হম তোমালোকৰ যে হেৰি কৈছিলে দহ বছৰ যা যা হৈছে তাত বোলা কৰি দিব সেয়া কি হ'ল ৷
এইবিলাক চব চিষ্টেমত আছে বাইদেউ চিষ্টেমত চলি আছে বস্তুবিলাক ৷ আমি, নাই আমি সৰু মৰু মানুহ আমিতো অকল কোনোবা যদি কিবা কয় বাছ খুনি কেনে অলপ খুচি হৈ যাওঁ ৷
উম-উম হব লাগে চাগে এইবাৰতো কৈছে তোমালোকৰ কৰি দিব বুলি কৰি দিব মাজে মই শুনিছো ত নিউজো-নিউজো কৈছে যে তোমালোকৰ মানে দহ বছৰ যাৰ হৈছে তা কৰি দিব ৷
মোৰতো খুলল
ঐ পানী আনচোন বেয়া নাপাঅ অ দহ বছৰ মানে দছ বছৰ হোৱা কেইটাক টো কৰি দিব বুলি কৈছে৷
ভগ ভগৱানে জানে বাইদ হৈ গ'লে টোফালে আপোনালোকক চবক ধুনীয়াকে এটা জাগাত ৰিজৰ্ট চিজট লৈ যায় একদম ধুনীয়াকে পাৰ্তি দিম ৷
নহ হ মানে হ'ব লাগে মানে নহ'লে বহুত কম হয় ন পইচাটো সেই পইচা দি চলিবই নোৱাৰি ন ৷ ইমান কম পইচাই দি ক'ত আৰু আজিকালিৰ দিনত ইমান বস্তুৰ দাম চাম ইমান বাঢ়িছ
উম আৰু চাওকচোন ক'ত ষোল্ল বছৰ উঠছ উঠ ষোৰশ টকা আছিলে
তাকেতো উম এটলিষ্ট মানে ওঠৰ মান হলে হৈ যায়
কিমান বাঢ়াই জাননে না আপোন উৱান ফোৰ্টচিক ডেৰশ বছৰ আৰু এনতেবছৰত আৰু এতে ওলো পো লাজ নাপায় নেকি ন ইমান মান যে চছেলেৰ এই কৰে ব ওপৰত মিনিমম এক হাজাৰ টকা টো দিব লাগে
উম এক হেজাৰতো বাদ দিয়া পাঁচশতো এটলিষ্ট দিব পাৰে পাঁচশতটো এটলিষ্ট দিব পাৰে ন একহেজাৰ তো বাৰু মানি ললো কিন্তু পাঁচশ টকাতো বঢ়াব পাৰে এশ চল্লিশ টকা বঢাৰাই কি হ'ব
কি কম বাইদেউ ক'ত ফাচি আছো আৰু উম আৰু আপুনি যে কলে এই কি কয় নিউজত শুনিছোঁ সেইকাৰণেতো আমি কি চাকৰি এৰিব পৰা নাই নহলে বেলেগ জেগাত যদি যাওঁ সোতৰ অঠৰ হাজাৰ টকা এনে পাম
গম পাইছো এইবাৰতটো কৈ আছে দিব বুলিয়ে ন আৰু নিউজতো বাইক দিছে কৈছে নহয় দিব বুলি এইবাৰ দিব কৰিব চাগে তোমালোকৰ ৰেগুলাৰ মানে দহ বছৰ হোৱাটাৰ উপৰিও দহ বছৰ ওপৰত হোৱাবোৰ ৰেগুলাৰ কৰিম বুলি কৈছে আহে
অ অ আমাৰ হিন্দীতে এটা এই কি কয় কথা কয় যে আপকে বা আপক কি বাত আগৰ লাগ যায়টো আপক মুহে ঘি চকে
কিনো বল দে
নাই এইটো মানে এই কি ক ভালৰ কাৰণে কয় আৰু অ
নিবন ফকৰা যোজনা নহয় তুমি যে হিন্দীত কলা সেই কথাটোক ফকৰা যোজনা বুলি
অ অ অ অ নাই ইমান নাজানো মই কি কিবা কৈ কিন্তু আমাৰ হিন্দীত এইটোৱে কয় যদি হৈ যায়
উম হব হব কাৰণ কিয় বহুত আগত পুৰা কৈ আছে ন বস্তুতটো কৰিম কৰিম বুলি
অ
এতিয়াৰলৈকে কৰিব পৰা নাই যেতিয়া কৰিব চাগে কৰিলেতো ভাল হয় কি কৰিব চাম চবৰে
হৈ আমাৰো হল বাবু চাবু এই কি কয়
ডাঙৰ হৈছে ন এতিয়া ডাঙৰ হৈছে তাৰো পইচা এডমিচনৰ পইচা চইচা লাগিব নহয় সেইকাৰণে এইতিয়া লাগিব আৰু
মিনিমাম দিল্লীৰ তিনিশকে
আহ আহ তিনিশতো নহয় ক'ত তিনিশ দি হ'ব আজিকালি তিনিশ দি নহয়হে
মোৰ হিচাপত এটা
উ উম উম কিন্তু হলেও বাবুৰে খৰচ কিমান আছে বাবুকে
উম উম
হব লাগে স্কুলৰ আৰুও বস্তু আহে স্কুলৰ বস্তু দিব লাগে বহুত কিবা কিবি আছে ন আজিকালি ক'ত আৰু তোমাক হেৰি দি দি হ'ব এইতিনিদি নোজুৰে ন ক'ৰবাত ফুৰিব গৈছা নেকি এইকেইদিনত
ক'ত যাম বাইদেউ এতিয়া কতো যোৱা নাই ভাবি ভাবি আছিলো মোৰ মোৰ এজন দাদা আছে নতুন বুলৰো এটা লৈছে তেওঁ মোক কয় তুমি যদি ক'বা ঘুৰিব যোৱা ডাউকি চাউকি যতো যোৱা গাড়ী আছে তে আমাৰ আমি একে গ গা়ডীত গুচি জাম কছো ঠিক আছে অ এই
মোৰো আজি আজি কালি মইতো আগতে পুৰা ঘূৰিছিলো আজিকালি মই ঘুৰিব যাব নোৱাৰো অকলে থাকো ন কিন্তু ইয়াতে নাথাকে ন সেইকাৰণ অ
এইটোৱেই বাইদেউ চিষ্টেম বিলাক অলপ যদি পইচা চইচা বাহি যায় আমাৰো অলপ ঘূৰা ফুৰা টো অলপ ঠিক হৈ যাব
উম
পৰিস্থিতিটো অলপ যদি ভাল হয়
আহ এইটোতো হয় কাৰ প‌ইচা চ‌ইচা আজিকালি নহলে তুমি ক'ৰবাত এবাৰ ওলাই গলে কিমান পইচা লাগে
অ
উ
মিনিমাম এটা জেগাত এটা জেগাত যদি আপোনি ঘূৰিব যায় মিনিমাম এক দিনৰ কাৰণেও যায় মিনিমাম আঠ দহ হাজাৰ টকা খৰচা হ'ব গাড়ী চাাৰী যদি লৈ যায়
উম বহুত যায় বাকী কি বনাইছে কিবা বনাই অ